হেল্ল'।
শুনা পইচা নে
অ, অ, এতিয়া শুনি আছো কোৱা।
উম, কি কৰিছা?
এয়া কিবা বনোৱাৰ কথা ভাবি আছো।
কি বনাবা?
কি কিবা বনাও, বহুত ভোক লাগিছে জানানে।
হয় নেকি?
আ
মেগি বনোৱা মেগি।
হয় নহ বনাব পাৰি কিন্তু ভাত খাবলৈও হ'ল দেখোন।
আছ
উম
আৰু কোৱা খবৰ পাতি ভাল?
ভাল-ভাল তোমাৰ?
আছো কিবাকে জিন্দা। উম।
যাও নেকি? নেকি, অঁ কোৱা।
আৰু ভাইটিহঁত কি কৰি আছে?
ভাইটিহঁত মানে হেৰি সি এতিয়া মেগী খাই আছিলে।
আচ্ছা, তুমি?
মই নাই খোৱা।
কিয় খোৱা নাই খাব লাগে।
তাকেহে মন গৈছে।
মই কি খালো জানা?
অ।
আচ্ছা পিজ্জা
কাৰ লগত
এই তাপচ বিহাৰৰ বাৰ্থডে আছিলে।
উম।
ত' তাৰ পাছদিনা মোক আৰু সঞ্জীৱ দাক লৈ গৈছে পকেট পিজ্জাত।
অ। তাৰপিছত?
তাৰ তাৰপিছত মই আৰু তাৰপিছত পিয়া সঞ্জীৱ দা খাই এইটো',
কি খালা, পনীৰ পিজ্জা?
পিজ্জা, পনীৰ কৰ্ণ পিজ্জা',
উম', চবেই একেটাকেই খাইছে নে?
না', - না', তাৰপাছত পিয়া হে, চীজ অল-ইন খাইছে',
উম',
তাৰপিছত মই খালোঁ তোমাৰ কৰ্ণ', চীজ অল-ইন, তাতে ভেজিছ থাকে',
আচ্ছা', - আচ্ছা',
হা, পনীৰ হুম', পনীৰ থাকে',
পনীৰো থাকে?
হয়',
আচ্ছা', - আচ্ছা',
মই', - মই', - মই আৰু সঞ্জীৱ দা খালোঁ পনীৰ', কৰ্ণ পিজ্জা',
এটাই?
এটা মানে, ই এটা খাইছে মই এটা খাইছোঁ',
আচ্ছা', - আচ্ছা', সি - সিউও চিকেন নাখায় নেকি?
খাই বাট আহ', আজিকালি কমাই দিছে',
আচ্ছা', - আচ্ছা',
তেওঁৰ বেমাৰ হৈছিলে',
মই হোৱা হ'লে যে চিকেনে খালোহেঁতেন',
এইটো জানোঁ বাৰু, তুমিতো অহ', পকেট পিজ্জাৰ চিকেনটো ভাল নোপোৱা ন?
অ', পকেট পিজ্জাৰ চিকেনটো ইমান টেষ্টি নহয় পনীৰটোয়ে টেষ্টি হয় জানোঁ',
উম', তাকে',
অহ',
উম', - উম',
আৰু', ইমান আজিতো, আজি অৱস্থা বেয়া হৈ গৈছে', জানা, উম', একদম',
গুৰু লেকেপাম',
উপটো অমুকত দৰাত', তমুকত দৰা, ৰাতিপুৱা আঠটা বজাত গৈছোঁ, ওপৰত থাৰ্ড ফ্লু'ৰত', থাৰ্ড ফ্লু'ৰ, আমাৰ থাৰ্ড ফ্লু'ৰ, ফৰ্থ ফ্লু'ৰ হয় মানে, চাৰি নম্বৰ', ফ্লু'ৰছ, চাৰি নম্বৰ ফ্লু'ৰত ওপৰত গৈছোঁ', তাৰপিছত তাতে ভিডিঅ' বনাই আছোঁ, পানীৰ মাজে - মাজে খোজকাঢ়ি আছোঁ', তাৰপিছত আহ', সঞ্জীৱ দাৰক অকমান হেল্প কৰি দিছোঁ পাইপ টানাত', এই', পি', ই পানী মাৰে ন, তাৰপিছত তোক', কি হ'ল, তাপস ভাইয়া ফোন মাৰিলে', আহ', নিচে আহ', তলত আহ', ৰোডৰ গাড়ী আহিছে', জুখি আহিব লাগে', উম', তাত', -তাত গৈ কিনে জুখি আহিব লাগে', তাৰপিছত তাত গ'লো কাতত গ'লো কটাত গৈকেনে ট্ৰাকটো কাটাৰ ওপৰত লগাইছে তাৰপিছত তোমাৰ অ জুখিছে গাড়ীটো তাৰে ভিডিঅ' চিডিঅ' বনাই কিনে গ্ৰুপত দি আকৌ গাড়ীত টো চাইডত লৈ আহিছো লৈ অহাৰ পিছত মানুহ চানুহ লগাই কেনে খালী কৰাইছো
অ অ অ অহ
সেই আৰু বহুত মানে প্ৰেছাৰ তাৰ পিছত আকৌ এয়া হোৱাৰ পিছত আকৌ পানী মাৰিব গৈছোঁ
উম হুম
উ উম কিবা কিবি ভিডিঅ' আৰু বহুত কেইটা চালান পেণ্ডিং আছিলে এয়া এয়া হেৰি হৈছে কাটি কাটিছো
উম
উম এইটো কাৰণে আৰু কালি আজিৰ পৰাই হোৱা কথা আছিলে ষ্টাৰ্ট কিন্তু হ'ব কালিৰ পৰা
আচ্ছা আচ্ছা
বৰিঙৰ কাম
উম হম হম
আৰু কোৱা
ইমান সোপাই সোপাই কিয় কথা পাতি চা অলপতো ৰৈ লব পাৰা ন
মই হেৰিত আহিছো অকমান আগফালে আহিছো
তাৰপিছত ইমান স্পীড যাব লাগে নে
অ তাকে স্পীডতে আহিলো বহুত মানে বহুত গৰম লাগিছে এতিয়া
ইমান স্পীড যোৱা দৰকাৰ নাই নহয়
তাকে
অ
অ মই ঘড়ীৰ চাৰ্জডাল আনিলো চাৰ্জ দিবলে পাহৰি আছো
ঘড়ী চাৰ্জাৰ আনিলো মানে
ঘৰৰ পৰা আনিবলে দিলো ন জুনুকা
অ তাই ঘৰত গৈছিল নেকি
উম উম ঘৰত গৈছিল
কেতিয়া
মোৰ যে পান কাৰ্ডটো তাই আনি দিয়া নাই জানো
হয় নেকি তাই আনি দিছে নেকি মই ভাবিছোঁ তোৰ পান কাৰ্ড টো কেনেকে পালা মই সুধিম সুধিম কে এ তাৰ পিছত কিবা কিবি হ'ল ত কথা পতা হোৱা নাছিল ন তোমাৰ লগত
উম হু হু
এনে মোৰ সোধাই নহল যে কেনেকে পালা পান কাৰ্ডটো
তাকেহে
তেতিয়াহে গম পাইছো তাই আনি দিয়া বুলি
উম হু
তেনেহলেতো মায়ে চিল মায়ে চিলাই দিয়া হেৰিটো তাইয়ে আনিব পাৰিলে হয়।
কিহঁত অ?
ব্লাউজ।
এতিয়াই হৈ যাব।
উম! চিলোৱা হোৱা নাছিলে?
এটা দিছে যে হৈ গ'ল।
উ, যদি হৈ গ'ল হয় তেতিয়া আনিবই পাৰিলে হয় ন?
উম, উম!
এ, নাটকো বহুত ন।
উম!
এনেকুৱা নহয় এনেকুৱা।
তাকে মায়ে কি কৰে ভাবিয়ে পোৱা নাই! মোক মাক মই কৈয়ে আছো। টো মায়ে এতিয়ালেকে চিলাবলে লোৱা নাই মই মাক আৰু কিমান কম আৰু বেলেগক দি দিবলৈও ক'লো মই নিজে পইচা দি দিম বুলিও কৈছো, যে মায়ে বেলেগক দিবলৈও নাম মানে নিজেও নিচিলাই! মই মানে চবেই
এ এইটো কাৰণে কবই নালাগে চিল চিলাই চিলাব জানো বুলি। মই তোক কৈছো! যে অ ব্লকত কাম কৰে, সময় নাপায় তথাপিও দি পঠাইছে। কেনেকুৱা মানুহ। তুমিও ক'ব লাগে আজিকালি নিচিলাই, সময় নাপায়।
মই, ইমান এনেকে ভাবি থকা নাই ন!
উম, এই ইহঁতে বহুত কিবা মানে মইও কৈছো যে ব্লকত কাম কৰে, সময় নাপায়। ব্লকত কাম নকৰলে, কথাটো বেলেগ আছিলে। এতিয়া, ব্লকত কাম কৰে মানে চাকৰি কৰে তেখেতে হয়নে নহয়? সিহঁতৰ যদি পলাপ বহা নাই নহয়।
এনেই মই একো প্ৰব্লেম নাই! আজিৰ এটিটিউডটোহে মোৰ ভাল নালাগিলে মানে।
কি, কি কৰলে? অ দিয়া দিয়া এইটোৰ পিছত কথা পাতিম বাৰু।
অ, বেছিকে চ মানে হেৰি পাব লৈছে! কাৰণ কি জানানে মই একো নকওঁ নকওঁ! মানে, কেতিয়াবা এদিন বহুত উম বেয়াকে মুখৰ পৰা ওলাই যাব। কাৰণ কিয় জাননে? মই মানুহৰ পৰা তেনেকে নুশুনো ন।
তাকে, মোৰো খং উঠিছে! তুমি কোৱা পিছত মোৰো খং উঠিছে। যে এনেকুৱা, কেনেকুৱা ক'ব পাৰে তুমি আৰু কিমান চাই দিবা না তোমাৰ কি ভুল তাতে। আহ, তাইহে মানে নিজে হেৰি কৰি লৈছে। ত, তোমাৰটো ভুল নাই ন ইয়াতে। ত, তুমি কি জানা! তাই কৰি লৈছে নিজে কৈ কেনে।
আৰু মইতোটো মই কৈ নিদিয়া হেতেনটো মই নকও ন! মই জাষ্ট কৈছো জাষ্ট মই কথা পাতি উঠিছো, আৰু তেতিয়াই কৈছো।
উম! আৰু মানে চোৱা হা যিমানে হেৰি মানে, মোৰ বা হ'ল যদি কি হ'ল ন। মানে কাৰো লগত মানে একো বস্তু শ্বেয়াৰ কৰিব নালাগে গমপাইছা। কাৰণ কিয় শ্বেয়াৰ কৰিলেহে বস্তুটো মানে বেয়া হয়। মানে তুমি যাৰে লগত শ্বেয়াৰ নকৰা। বস্তুটো মানে কাৰো লগত শ্বেয়াৰ কৰিব নালাগে মানে - ইপিনে পিনে ইপিনে মানে কাৰোবাৰ নহ'লে কাৰোবাৰ মানে বেয়া পোৱা পুৰি হৈয়ে যায়। উম আৰু কোনোবা মানে কিবা উল্টা বুজি লয়।
কিন্তু চোৱা যি যিমানেই যি নহওক কিন্তু তাই সেইটো নত মোৰ লগত কথা পাতাতো মই ভাল পোৱা নাই
এইটোয়েটো ন মইয়ো ভাল পা
কাৰণ মই ভাবো যে সেইটো ধৰনত তাই মোৰ লগত কথা পাতিব তাই একো অধিকাৰো নাই আৰু মোৰ মুখৰ পৰা কিন্তু ওলাই গ'লহেতেন আজি মানে মই অকন বেয়াই ঠিক কৈ দিলো হেতেন মানে মোক যেতিয়া কথাটো কৈছে যে অ তুমি তুমিতটো এইটো কৰিব পাৰিলাহেতেন তুমি মইয়ওতো তোমাক এনেকে কৈ আছো এনেকে যেতিয়া কথাখিনি শুনিছোঁ ন মোৰ মোৰ মাজতে কাম দিয়া নাই মানে মই কি ক'ম ভাবি পোৱা নাছিলো উম
তাকে থেত তেনে নাপায় ন মোৰ তুমি কোৱাৰ লগে লগে মোৰ খং উঠিছে জানানে নাই।
উ কিন্তু এতিয়া মই মইতো মোৰ আজি এনেকুৱা মন গৈছিলে যে মই তোমাক ক'ম যে তুমি তাইক কোৱাগে যে মোৰ লগত এইটো ধৰনত যাতে আনদিনা কথা নাপাতে মই বেয়া পাওঁ হা কিন্তু তাই সেইটোতো ক'ব যে মই তোমাক লগাইছো লগাই লৈ পেলাই চ কথা কৈছো কিবা কিবি সেইবিলাক সেইকাৰণে মই ভাবিছোঁ যে - আনদিনা মোৰ লগত এনেকুৱা ধৰণত কথা পাতিব মই ডাইৰেক্ট কম প্লিজ মোৰ লগত এনেকুৱা ধৰণত কথা নাপাতিবা মই কাৰো এইটো ধৰণত সহ্য নকৰো ডাইৰেক্ট কম কিন্তু মানে তুমি বেয়া পালেও পাবা আৰু মই একো নাজানো কাৰণ কি জানে মই নিবিচাৰো মোক কোনোবাই তেনেকুৱা ইমান ওপৰত ধৰণে তাত ক
এইটোয়ে ন মানে কোনে বিচাৰিব ন মোৰো খং উঠিছে তুমি কৈছা আৰু মোৰ খং উঠি গৈছে সেইদিনাখন মানে সিদিনাখনৰ দৰে হৈছে তুমি মোক কৈছা তাৰ ওপৰতে মোৰ খংটো উঠিছে মানে তেনেকুৱাই মানে চোৱা মই এইবিলাক বস্তু চোৱা মই যদি কোনোবা যদি মোৰ হেৰি প্ৰিয় হয় ত মইতো নিবিচাৰো ন কোনোবাক এনেকে কোৱাটো।
মানে যিমানে যি নহওক তাই অ বাততো তোমাৰ হয় ন মোৰ নহয়
যি নহওক কাৰো অধিকাৰ নাই নহয়
তথাপিতো মোৰ নহয় তাই মোৰ মোৰ বা নহয় তাই তোমাৰ বা হয় ন, ত' এটা মানে হেৰি মেইনটেইন কৰি ৰাখিব লাগে মানুহে
মানে বা হ'ল
বহুত বেছি চল্ পালে বুলি মানুহ মূৰত উঠিবলৈ চেষ্টা কৰিব নালাগে ন
এইটোৱেই টো
ঠিকে আছে দিয়া মই তোমাক হেৰি বনাই মেলি ফোন কৰি আছোঁ।
অ অ ঠিক আছে দিয়া বাই বাই।